বুজিছানে? অ'! কি কৰি আছা? অ''! কি কৰি আছা বোলোঁ?
কৈছোঁ ৰ'বা, এ, কেঁচা কঁঠাল এটা কাটি আছোঁ অ'! নাই, নাই। কেঁচা কঁঠাল এটা কাটি আছোঁ।
কেঁচা কঁঠালটো আকৌ, ডাঙৰ ফুড হ'লে, খাই ভাল লাগে! নাই মই কঁঠাল খালে মোৰ পেটৰ প্ৰব্লেম হোৱা যে
অ
কঁঠাল সহ্যই নকৰে পেটে!
হয় নেকি?
সেইকাৰণে নহক কেতিয়াবা কাটচিত অকণমান কেঁচা কঁঠাল খাও
অ
কিন্তু হেৰি নহয় আও কঁঠাল বেলেগে নেকে ভাল পায় তেনেকে নাখাও আও আগতে খাও কিন্তু খালে হেই গৰম সোমোৱাৰ নিচিনা হৈ যায় কঁঠাল খালেই সোমাই মই বোলো পেটৰ প্ৰব্লেম ৰম হোৱা যায় সেইকাৰণে নাই খোৱা
এতিয়া ৰান্ধা বঢ়া কৰিছা
ৰন্ধা বঢ়া কৰিছোহে দালিখিনি তেল মাৰি দিছো তেল মাৰি পেলাই টেঙা দি নাই ফোনটো কৰি লও ৰ'বা
কি টেঙা দিছা নেমু নেমু নে অ
নেমু
অ
নেমু অ নহয় নেমু নহয় বিলাহী বিলাহী
অ বিলাহী
অ
তাৰপিছত ল'ৰাই প প্ৰজেক্টবিলাক কৰিছে নে
প্ৰজেক্ট নাই নহয় কৰা তুমি সেইখিনি দিয়াই নাইচোন ইংৰাজী সেই আজি কালি দিলা
অ কালি ৰাতি মই এঘাৰটা মানত দিছো অ অ এইটোতে দিছো তোমাৰ মোবাইলতে দিছো
অ অ নহয় সি হেৰিখিনি কৰি আছে এই অসমীয়া যে হেৰি পঢ়িবলৈ দিছে সেই কিতাপ কেইখন পঢ়ি আছে পঢ়ি পেলাই দেউতাকে বনাবলৈ দিছে তাক
কি কি কিতাপ দিছা তাক পঢ়িবলৈ
উ সি অকণিৰ ৰামায়ণ পঢ়িছে আৰু এখন কিবা ভূত ভূতৰ অকণি ভূত কিবা বত্ৰিছটা ভূতৰ কথা নে কি তেনেকোৱা খন পঢ়িছে শিশুসকল আছে আৰু বেলেগ বেলেগ সি দুখনহে পঢ়িছে
পাঁচখন দি আছে নহয়
অঁ পাঁচখন আছে দুখন পঢ়িছে আছে কিতাপ ঢেৰ কিতাপ আছে
আমাৰো ঢেৰ কিতাপ আছে কিন্তু তা তাৰ মাজৰ পৰা এতিয়া তিনিখন ৰাতিপুৱা মই বিচাৰিলো আৰু দুখন উলিয়াব লাগিব এখন সেই কুঁহিৰ সপোন বুলি কয় সেই বাপেকে আনি দিছিলে তাইক তাৰপিছত এখন হেৰি বুঢ়ী আই সাধু এ ৰবাচোন সেই সাধুখন পঢ়ি পেলাই তাৰপা কি লিখিব লাগিব
তাৰ সি কি বুজিলে সেইখিনি লিখিব লাগিব সাৰাং শতো নিজৰ ভাষাত নিজে বনাই বোলে মানে অ বহলাই লিখিব লাগিব অকণমান চাগে লিখা লিখোৱা নাই তাক দেউতাকে মানে মুখে মুখে সুধিছেহে
অ
সেইবিলাক কি বু
জি পালা।
অ।
সেইখিনি
তাৰপিছত অ
পঢ়িবলে
অঁ
হলে
অ তাকে এতিয়া সেইটো প্ৰকল্প কৰিবলৈ আছেই এই অংকখিনিহে কোৱা হৈছে আমাৰ
আ
বিজ্ঞানৰ কৰালে নে বিজ্ঞানৰ